হেল্ল'
হেল্ল'
অ কোৱা?
কি কৰি আছ। অ খালো খালো এইয়া খাই কৰি অথনিতে খালো বাৰু খাই কৰি এতিয়া শুই মানে আধা আধি মোবাইল চাই এনেকৈ হেৰি কৰি আছিলো আৰু খালা তুমি
অ খালো খালো খালো দিয়া আৰু গৰমত কি খাবা আৰু
সেইটোৱেতো গৰমতোৰ কথা নকবাই আৰু বাকী ঠিকে খবৰ খাতি ভালেই আৰু ন
ঠিকে আছো দিয়া আৰু ভগৱানৰ আশীৰ্বাদত যিহে গৰম গৰমতে আৰু মানুহ আৰু ভালেই আৰু
সেইটোৱেইটো
কি কৰিবা এতিয়া গৰমতো দি আছে যে
সেইটোৱে সেইটোৱেই গৰমৰ কাৰণেতো ওলাবও মন নযায় হেৰি কৰিবও মন নেযায় আৰু উপায়ো নাই নাথাকে কি নো ক'লৈ যাবি তেনেকোৱা নিচিনা হয় তেনেকেই আৰু তেনেকেই থকা হৈছে আৰু বা কী মানে কি ঘৰৰ চব শুলেই চাগে ন
উম ঘৰৰতো হোৱা নাই বাৰু বৰ্তমান মোবাইল চাই আছে গৰমতে শুব নোৱাৰি নহয় মানুহে কি কৰিব এতিয়া আৰু মোবাইল চাই নাথাকিনো কি কৰিব বাহিৰলৈকো যাব নোৱাৰে চব মানুহবিলাক আজিকালি ইনভাৰ্টাৰ আছে ইনভাৰ্টাৰ আৰু তলতে শুইয়ে থাকে আৰু লাইট গ'লেও গম নেপায় ফেন চলিয়ে থাকে কিন্তু তথাপিতো মানুহৰ গৰম এটা অনুভৱ হয়তোন মানুহে আৰু নোলায় আৰু বিচনাতে শুই থাকে তাকে আৰু
সেইটোৱে সেইটোৱে মানুহৰ গৰমতে মানে থাকিব হেৰি কৰিব নোৱাৰে মানে হেৰিতে ফেনৰ তলতে এনেই টাইম আৰু আজি কালি মানুহে ৰ'দ সহ্য কৰিব নোৱাৰে ফেনৰ তলত থাকি থাকি ফেনৰ তলেই লাগে। মানে ৰ'দৰ অকণমান ৰ'দলৈ ওলাবই নোৱাৰে তেনেকোৱা হ'ল আগৰ মানুহে ফেন নহ'লেও চলি যায় বিচনী মাৰি মাৰিয়ে থাকি যায় কিন্তু আজিকালি মানুহৰ সেইটো নহয় বিনা ফেনৰ নাথাকে ফেন নহ'লে নহয়েই মানুহৰ এতিয়া লাইট গ'লেও কোনো কথা নাই ইনভাৰ্টাৰতে ফেন চলিয়ে থাকিব নন ষ্টপ ফেনৰ তলত শুৰ শুই এতিয়া মানে মানুহৰ আগৰ মানুহেতো বিচনী মাৰি মাৰিয়ে ৰাতিত দিনত পথাৰ কাম কৰে পথাৰ কাম ভুই ৰোৱা, বোকা ৰোৱা, হাল বোৱা এইবিলাক কাম কৰে হাল বাই কৰি আহি তাৰপাছত আকৌ মানুহে জাতি আকৌ ভাত পানী খাই শুই যায় মানুহৰ লাইটো নাই একো নাই ফেন নোহোৱাকৈ তেনেকৈেই বিচনী মাৰি মাৰি শুই যায় বিচনী অকণমান মাৰিলে আৰু বিচনী মাৰিলে তাৰপিছত আকৌ শুই গ'লগৈ একোৱেই নাই দুখ ভাগৰ একোৱেই নাই। কিন্তু এতিয়া মানুহৰ পথাৰতো যাব নালাগে। হালুও বাব নালাগে বোকাও ৰুব নালাগে তথাপিতো আমাৰ আজিকালি মানুহৰ বে গৰমটো বেছি এনি টাইম ফেনৰ তলত থাকোতে থাকোতে ফেনেই লাগি থাকে মানুহৰ। তেনেকোৱা হৈছে কথাবিলাক।
আগৰ মানে ব তোমাৰ আগৰ বতৰবিলাক বেলেগ আছিলে আগতে গৰম পৰিলেও ইমান গৰম নাছিলে, কিন্তু ই এতিয়া গৰমটো বেলেগ এতিয়া গৰমটো মানে এনেকোৱা হৈছে মানুহ ওলাই যাবও নোৱাৰে আৰু ভিতৰতো সোমাই থাকিব নোৱাৰা উপায় নোহোৱা হৈছে সেইকাৰণে মানুহ মানে আজিকালি কি ফেনখন তলাতে তেতিয়া ফেনৰ বজাৰটো পাই থাকে যে মানুহে এইকাৰণে সেই বতাহটোৰ কাৰণে মানে মানে এতিয়া বাহিৰলৈ ওলাই যাবলৈ ইচ্ছা নকৰে। আৰু যা ঘৰত এচি থাকে, এচি থকা মানুহেতো আৰু বাহিৰত ওলাব নোৱাৰে, কাৰণ এচি এচিটো ভিতৰত থাকে, এচি থাকিলে এচি চিয়ে মানে তোমাক বহুতখিনি হেৰি কৰি থাকে, আৰু সেইকাৰণে মানে বাহিৰত বাহিৰৰ ৰ'দটো সিহঁতে সহ্য কৰিব নোৱাৰি হয়, গাবিলাক-ছালবিলাক পুৰে। সেই পুৰা কাৰণে সিঁহতে মানে বাহিৰত ওলাবই নোৱাৰে। এচি থাকিলেতো আৰু বেয়া, ফেনৰ তলততো এতিয়া মানুহে এইটো নৰ্মেল ন। সেইটো নৰ্মেলৰ কাৰণে মানে বা ভালে থাকিব পাৰে, কিন্তু এচিত থকা মানুহ কাৰণেতো আৰু আই মানে লক্ষ্যক্ষতিকাৰক।
সেইটোৱে আৰু, মানে কি হৈছে? আজিকালি মানুহৰ মানে কি হয় গছ-গছনিবিলাক বেছি কাটি-কুটি নোহোৱা কৰিলে ন', সেইটো কাৰণে মানে বতাহ মানে ঠাণ্ডা পৰিৱেশটো নোহোৱা হ'ল, আগৰ মানুহৰ মানে গছ-গছনি বহুত ৰাখিছিলে। গছ গছনি বহুত আছিলে। সেইটো কাৰণে মানে ঠাণ্ডাটো আছিলে। আজিকালি মানুহে গছ গছনি কাটি-কুটি কুটি-তহিলং কৰিলে যে, সেইটো কাৰণে মানে ৰ'দৰ তাপটোও বেছি হ'ল, গৰমো বেছি হ'ল, তেনেকুৱা হ'ল।
নহ, এতিয়া সেইটো কাৰণে আকৌ চৰকাৰে গছ ৰুব দিছে, মানুহে আজিকালি গছ ৰুৱে। আজিকালি মানুহে আৰু গছৰ এতিয়া প্ৰতিটো উৎসৱ পালন কৰা হৈছে। প্ৰতিটো উৎসৱতে মানে গছ ৰুবলৈ দিছে, মানুহ ঘৰত গছ ৰুব লাগে। গে আমুকত গছ ৰুব লাগে, তামুকত আগতে সেইটো নাছিলে, কাৰণ আগতে আমাৰ অসমখন এখন ধুনীয়া মানে প্ৰাকৃতিক সৌন্দৰ্যৰ দেশ, ৰাজ্য আছিলে। মানে জংঘল ৰাজ্য আছিলে, জংঘল বুলিয়ে কৈছিল আগৰ বাহিৰা মানুহবোৰে। এতিয়া সেই বাহিৰা মানুহবিলাকে এতিয়া মানে অসম আমাৰ এতিয়া জংঘল এতিয়া মানে প্ৰাকৃতি বোলা বস্তুটো একো নোহোৱাহে গ'ল, গোটেই পাহ, গছ-গছনি, পাহাৰ ভৈয়াম, গোটেইবিলাক কাটি-কাটি মানুহে ঘৰ দুৱাৰ বনাব ল'লে, গছ-চছ কাটি মানুহে বিলাক ব্যৱহাৰ কৰিব ললে সেইকাৰণে এতিয়া গোটেই বস্তুবিলাকেই নোহোৱা হৈছে আৰু জীৱ-জন্তু থাকিবলে জেগা নোহোৱা হৈ গৈছে, সেইকাৰণে গছ জীৱ-জন্তু আজিকালি মানুহৰ ঘৰত আহিব লৈছে।
এইটোৱেই, সেইটো কাৰণে হৈছে। বাকী ভাওনা আছিলে নহয়, ভাওনা চালা? আমাৰ ইয়াতো আছিলে নহয় ভাওনা। ভাওনা, ভাওনা আছিলে নহয়? বোলো, ভাওনা চালা? আমাৰ ইয়াতো হৈছিলে ভাওনা এইবাৰ। চবতে ভাওনাবিলাক পাতিছে অও।
উম' ভাওনাটো ভাওনাটো এটা মানুহৰ উৎসৱেই, কিন্তু আগৰ এতিয়া প্ৰতি বছৰে মানুহৰ প্ৰত্যেকখন গাঁৱতেই ভাওনা আছিলে, কিন্তু আজিকালি মানুহৰ গাওঁ, ভাওনা নহয়, আৰু ভাওনা মানে কবলৈ গ'লে- আজিকালি ল'ৰা-ছোৱালীয়ে এইটো ভাওনা নাচাবলে পাহৰিলেই, ভাওনা কি বস্তু এইটো পাহৰিয়ে গৈছে।
এইটোৱেই। এতিয়া আমাৰ ইয়াত সিদিনাখন ভাওনা হৈছিলে, তাৰপাছত আমি চালুংগৈ, ভালেই লাগিছিলে। এ তোমাৰ ভাওনাখনৰ নাম আছিলে-মৎস্য অৱতাৰ খনৰ নাম আছিলে, হেৰি উম, এই আছিলে হেৰি সীত আহৰণ জটায়ুবত
পটাই বত
হা সেইটো সেইটো সেইখন আছিলে দুখন আছিলে ভালেই হ'ল ভাওনা দুখন আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বিলাকেই লৈছে সেইটো কাৰণে গাঁৱৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী বিলাক ভাওনাত ভাও লৈছে বহুত ধুনীয়া হৈছে ল'ৰা ছোৱালীবিলাক আজিকালি এইবিলাক আমাৰ অসমীয়া সংস্কৃতি সেইবিলাক শিকাব লাগে ভাল হৈছে সেইটো কাৰণে মানে ভাৱৰীয়া বিলাক বহুত ধুনীয়া কৰিছে সেইটো কাৰণে মানে ভাল লাগিছে আকৌ লগতে এতিয়া আকৌ হেৰি হৈছে নহয় আজিকালি টো মানুহে আগৰ মানুহে ধৰ এতিয়া
মাইকী মানে ঢোল আগৰ মানুহে মাইকী মানুহে ঘোক ঢোল তোল খোল এইবিলাক চুবলৈ নাপাইছিলে কিন্তু এতিয়া আধুনিক যুগত মাইকী মানুহে সেয়া আজিকালি বায়ন গায়ন বায়ন সকলো হ'ব পৰা হৈ গ'ল কাৰণ যুগটো হৈছে আধুনিক যুগ আৰু কলি যুগ এই কলি যুগত সকলো বিলাকে হ'ব। গতিকে ইয়াত আৰু মানুহে এতিয়া বোলে মাইকী মানুহে আমুক কৰিছে মাইকী মাইকী মাইকী মানুহে যেতিয়া চন্দ্ৰলৈ যাব পাৰিচে সূৰ্যলৈ যাব পাৰি আৰু ঢোল ঢোল আৰু নেগেৰা নেগেৰা চোৱাটোনো কি ডাঙৰ কথা একো ডাঙৰ কথা নহয় ভাল হে।
ভালেহে। সেইটোৱেই আমাৰ মানে ইয়াত মানে এতিয়া হেৰি কৰ্মশালা হ'ব এতিয়া আকৌ ল'ৰা ছোৱালী বিলাকক মানে কি হ'ব কৰ্মশালাত এতিয়া আকৌ খোল শিকাব নাগাৰা শিকাব এইবিলাক মানে বহুত নাচ গান বৰগীত শিকাব আজিকালি মানুহে ল'ৰা ছোৱালীয়ে ক'ত বৰগীত গায়। আজিকালি ল'ৰা ছ আ বৰগীতটো কি বস্তু বুজিয়েই নাপায় বৰগীত এটা গোৱা বুলি ক'লে ল'ৰা ছোৱালীয়ে বৰগীত বুলি ক'লে বুজি পাব জানো বৰগীতটো একো বুজিয়ে নাপায় সেয়া মানে এতিয়া আকৌ সেয়া বৰগীত শিকাব হেৰি এয়া ধৰ শিকাব এই খোল শিকাব এইবিলাক মানে বহুত বস্তু এয়া কৰ্মশালা আমাৰ মানে ল'ৰা ছোৱালী আমাৰ এতিয়া বন্ধ ন জুলাই মাহটোতো বন্ধই
সেইটো কাৰণেতো ৰাস্ৰ এতিয়া সেইটো শ সেইবিলাক শ ফালৰ পৰা কিবা চৰকাৰৰ ফালৰ পৰা প্ৰমাণ পত্ৰ দিব সেই প্ৰমাণ পত্ৰখনৰ দ্বাৰাই এতিয়া ল'ৰা ছোৱালী কিছুমানৰ গোটাই ধৰ শিষই গুৰু গুৰু হিচাপে সেই পাৰে ল'ৰা ছোৱালী বিলাকে শিকিবলৈ মন নকৰে বিশেষকৈ মাক দেউতাকাহঁতে এইবিলাকৰ প্ৰতি আগ্ৰহী হয় মাকহঁতৰ আৰ্টৰ প্ৰতি বা কিবা কিবি ড সেইবিলাকক কিন্তু এই এই চিষ্টেমটো মানে শিকাবলৈ মাক মাক দেউতাকঁহতে মানে গাৰ্জেনে বেয়া পায় এই থিকে নেকি আজিৰ যুগটো মানুহৰ তেনেকুৱা আচলতে শিকিবলৈ দিবহে লাগে
শো দিব লাগে মানুহে ডেন্সটো শিকোঁ মানুহে গানটোও শিকো মানুহে এইবিলাকেও শিকু চব শিকুক কিন্তু আমাৰ যিহেতুকে আমাৰ গুৰুজনাই কৈ গৈছিলে ন, সেইবিলাক শংকৰদেৱৰ হেৰি এইবিলাক আমাৰ এই সংস্কৃতিখিনিও ৰাখিব লাগে, আমাৰ মানুহে আমাৰ ল'ৰা ছোৱা ছোৱালী উঠি অহা ল'ৰা ছোৱালীখিনি এতিয়া আগৰ মানুহখিনিয়ে জানিলে, আগৰ মানুহখিনিয়ে কৰি গ'ল। এতিয়া পিছৰ প্ৰজন্মই যদি শিকাই থৈ নাযায়, যদি উঠি অহা ল'ৰা ছোৱালীখিনিক নিশিকায়। সেই ল'ৰা ছোৱালী খিনি কেনেকে জানিব, সেই ল'ৰা ছোৱালী খিনি অলপ দিন পাছত খোল কি বস্তু ঢোল কি বস্তু। তাল কি বস্তু এইবিলাকতো আমাৰ ল'ৰা ছোৱালীয়ে গমেই নোপোৱা হ'ব ন?
নাপায় নাপায় নাপায় নাপায়, কাৰণ এতিয়া চিনিয়ে নাপায় ন চিনিয়ে নায় পায়, চিনি পাবলৈ তেওঁলোকে এতিয়া বস্তু খিনি জানিব লাগিব।
সেইটোৱেটো, এতিয়া বিহু এটা আহিলে বিহুটো এতিয়া বিহুৰ ঢোলৰ কাৰণে কৰ্মশলা
উম আজি গাওঁখনত কিবা এটা পাতিলে বোলে, ল'ৰা ছোৱালী খিনিক লৈ যাও। ইচ্ছাকিতি দেখুৱাই ন তেতিয়াহে ল'ৰা ছোৱালীখিনিয়ে চিনি বুজি পাব বা চিনি পাব, আজিকালি লৰা ছোৱালী সেইখিনি কিন্তু চিনেমা চাবলৈ যাব পাৰে বা আমুক চাব যাব পাৰে। কিন্তু খন চাবলৈ ভাওনা এখন চাবলৈ বা কিবা এটা শিকিবলৈ এইবিলাক শিকিবৰ কাৰণে তান পায়। গাৰ্জেনে নিবলৈ টান পায় মানে নেগলেকটি কৰে আৰু।
আজিকালি মানে কি হ'ল? ল'ৰা ছোৱালীক মোবাইলটো হাতত দিব, মোবাইলটো দি দিলে আৰু মোবাইলটো দি দিয়াৰ লগে লগে আৰু ভাওনা কিবা কিবি এইবিলাক মানে চাবলৈ নিদিয়ে আৰু। সেইবিলাক নালাগে আৰু মানে সেইবিলাক
সেইটোৱেটো মানুহৰ, মানুহৰ ধাৰণা বিলাক আজিকালি যি মানুহ যিমান শিক্ষিত হৈছে সিমান ধাৰণাবিলাক মানুহ কম পৰ্যায়লৈ গৈ আছে। কাৰণ মানুহে ভাবে কি শিক্ষাটোৱেই মানুহৰ মেইন বস্তু নহয়। এইখিনি বস্তু মানুহে চাব লাগিব শিকিব লাগিব তেতিয়াহে জানিব। আজিকালি মানে আধুনিক যুগ যে। সেতে মানে নিজকে আধুনিক কৰি ল'ব বিচাৰিছে আৰু সেইটোৱেই আৰু মেইন কথা।
টোৱে এতিয়া আমাৰ আমাৰ অসমীয়া সংস্কৃতি আমাৰ এইবিলাক এতিয়া ৰক্ষা কৰিব লাগিব, আমাৰ আগৰ প্ৰজন্ম নৰম মানে শিকাব লাগিব, আগৰ মানুহখিনিয়ে শিকাই থৈ গ'লেহে আমাৰ আজিকালি ল'ৰা ছোৱালীখিনিয়ে শিকিব পাৰিব। জানিব পাৰিব। যদি আমাৰ মানুহখিনি একো নিশিকাই খোল ঢোল তাল এইবিলাক যদি একো নিশিকায়, আমাৰ ল'ৰা ছোৱালীয়ে আগলৈ কি জানিব একোৱেতো নাজানিব। একো চিনি নাপাব একো গমেই নাপাব, সেইটো কাৰণেই আজিকালি ছোৱালী বিলাকে বহুত কিন্তু বহুত ল'ৰা ছোৱালীক কিন্তু শিকায় বৰগীত হওক। তাবলা হওঁক এইবিলাক বস্তু শিকায়, কিন্তু মানে কিছুমান তাৰ মাজতে থাকে ন মানে কি আৰু আধুনিক একে মডাৰ্ণ হ'ব বিচাৰে। সেই মডাৰ্ণ হ'ব বিচাৰবিলাকেহে কিন্তু সেইবিলাক বস্তু মানে গণ্য নকৰে কিন্তু ভাল ভাল। মানুহবিলাকে মানে সেইবিলাক বস্তুও শিকায় ল'ৰা ছোৱালীক শিকায় জানিব দিয়েই। কাৰণ আজিকালি সেইবিলাক বস্তু কিমান কি সেইবিলাক গম পায় ন, যোনবিলাকে মানে বেছি মানে অলপ হেৰি হ'বলৈ যায় মডাৰ্ণ হ'বলৈ যায় সেইবিলাকেহে মানে বেছি দেখায় আৰু মানে। সেইবিলাকৰ প্ৰতি গুৰুত্ব নাই মানে।
নাই কিছু কিছুমান মানুহ আছে কিছুমান মানুহ তাৰ মাজতেও নাই। তাৰ মাজতো মানে কিছুমানে আকৌ বেয়া পায় ল'ৰা ছোৱালীয়ে যদি নাযাও বুলি কয় এ নালাগে যাব দিয়া তুমি থাক ত যাব কিয় যাব লাগে হ'ব হ'ব হ'ব মানে নামঘৰ মানে, ভগৱানক পূজে কিন্তু ভগৱানক পুজিলে মানে যিটো পুজিব লাগে এতিয়া নামঘৰটো পুজে ভগৱানক। ভগৱানৰ ওচৰত নামঘৰ নামঘৰত এতিয়া আমি গ'লে ধৰ আমাৰ ৰাইজৰ নামঘৰ ৰাইজৰ নামঘৰটোত আমি যদি ডুৱাই যাওঁ আমি বেলগৰ নামঘৰলৈ যাবই নালাগে বেলেগ হেৰিলৈ যাবই নালাগে। কিন্তু আমাৰ মানুহে নামঘৰটো ৰাইজৰ নামঘৰটো পাৰ হৈ আকৌ বেলেগ নামঘৰত গৈ পেলাই চাই সেইটোৱেতো মানুহৰ ধাৰণাটো ভুল চবতে একেই ৰাইজৰ নামঘৰতে যদি চাকি গছ দিয়া হয় সকলোৱে পাব এতিয়া মানুহে নে, মানুহে সেইটো বুজি নাপায়।